হেল্ল'
অ' কি কৰিছে?
এয়া, বিচনাখনতে বাগৰি আছিলো। যি ভল্টেজ দিছে।
অ' আজি পোৰা দিছে একদম।
আজি ভল্টেজ পোৰা দিছে।
অ'।
তাকেতো ৰ'দলে চাব নোৱাৰি ইমান গৰম।
ৰ'দো আৰু গৰমই আগবেলা ভাগতো ইমান নাছিলে। তাৰপিছতে এই হেৰি এঘাৰটামান বজাৰ পৰা নেকি বহুত দিছে একদম।
উম, আমাৰ মাজে মাজে একে নাইকিয়া কৰি দিয়ে এনেকুৱা কৰে, বতৰটো যেন একেবাৰে, উম।
বৰষুণ দিব এতিয়া, অ' আমাৰো তেনেকুৱা হৈছিলে, এতিয়া এবাৰ বাহিৰত ওলাই যাওঁতে দেখিলো, একে কলা মলা মই বোলো বৰ শুমাই দিব নেকি, তাৰ পিছত এতিয়া যাওতে দেখিছো একে চাবই নোৱাৰি।
অ', তোমাৰ তাৰপিছত ভাত খালা নাই?
নাই নাই, ভাত এ দিবলৈ লৈছেহে।
উম উম, নাই খোৱা, এই চৰ্বতে খালো মই দুবাৰ। এ অকমান ওলাই গৈছিলো, ওলাই গৈ ওলাই পেলাই তাতো খালো, সিহঁতৰ আকৌ কঁঠাল ভাঙিছে। ছিলে কঁঠাল হে খাবলৈ মাতিছিলে, তাৰপিছত আৰু নাই নাই কঁঠাল খাই আহা, নাই বোলো দু ফুটামান লৈ যাওঁ, তাৰপিছতে লৈ আহিলো।
কঠাল খালে গৰমত, আৰু গৰম লাগে বোলে।
অ' তাৰ পাছত মই বোলো ঠাণ্ডা হওক, তাৰপিছত ভাতি বেলা যেতিয়া ঠাণ্ডা পৰিব তেতিয়া খাম, ফ্ৰিজত আনি পেলাই থৈ দিছোঁহি।
অ' ফ্ৰিজত থলে বেছি ভাল লাগে খাই।
উম, আৰু পিঠাগুৰি কেইটামানো দি পঠিয়াইছে। খাম বোলো হয়, তথাপিও সি এই সাতৰ চুৱাতে খোৱা। সাতৰ ছোৱাতে খোৱা ঔতেতিয়াৰ পৰা আৰু খোৱাই নাই।
উম। আমাৰো এই কঁঠাল বিলাক পাৰাই হৈ আছে। খালি কোনো খোৱাহে নহয়, উম আমাৰ ঢেৰ কঠাল।
বেচে নে নেবেচে।
নাই নেবেছে, হেৰি আমাৰ বিলাক আকৌ বেলেগৰ পৰা এতিয়া কিনিব যাওকচোন, হয় কিমান দাম।
সচা ত্ৰিশ টকা, আমাৰ ইয়াত ত্ৰিশ তকা।
আমাৰ ইয়াত ঘৰত থকা কেইটা বেচিবলৈ যাওকচোন আকৌ। দহ টকা, টানি মানি দহ টকা দিবলৈও টান পায়।
টান পায়, অ' হয় কিন্তু। সিহঁতেৰ বেছোতে কিন্তু হেৰি আছে আমাৰো তেনেকুৱা কল বিলাক তেনেকুৱা হয় এতিয়া আমাৰ ইমান কল লাগি থাকে, ন এতি যেতিয়া আমি কিবা সকামৰ কাৰণে কল কিনি আনো ত্ৰিশ টকাৰ তলত নাই। আৰু যেতিয়া নিজে বেচিবলৈ যাও এথোক‌া ক'লত মানে যদি ধৰা পোন্ধৰ ষোল্ল আশিটো মাতেই নাই, পোন্ধৰ ষোল্ল ওলায়ে। একে মানে থোকা পঞ্চাশ টকা এনেকুৱাকে দি।
অহ, থোকটা পঞ্চাশ।
উম, এথোকত পঞ্চাশ টকা। এই চেনী
দে আৰু। অহ, তেও আৰু দেচোন কেনিব গ'লে আমৰ চোন চল্লিশ টকা পঁয়ত্ৰিশ টকা।
ত্ৰিছ টকাকৈ হয়, ষোল্ল আশি কলত কিমান হ'ব তুমি এ দিয়ে কোৱাচোন?
উম।
বেচিবলৈ গ'লে দামেই নাপায়।
দৈ হৈ যায়, কেতিয়াবা লৈ যায় আৰু। নিজে তাৰপিছত আকৌ এই তলত ওখ যে পাৰিবও নোৱাৰি। চমুকেইটা পাৰা যায় আৰু চমুতে থকা খিনি তাৰপাছিতে এই ওখ টাকা বিলাকে নিজে সৰি পৰে নহয়, সৰি পৰিলে গম পায় আৰু তেতিয়া গৈ পেলায় গুটি কেইটা বুটলি আনে।
অহ, গুটিকেইটা বৰ ধুনীয়া লাগে খাবলৈ ন'।
উম।
মই গুটিকেইট ক, এই গুটিকেইটাৰ কাৰণহে কঁঠাল আমাৰ আগতে আছিলে। তিনিজোপাক খোৱা এই খাবলগীয়া কঁঠাল হেৰিয়ে হৈছিলে কিন্তু এজোপা কেঁচাই খাই যে। কিন্তু কি হ'ল ঘৰৰ ওচৰত হ'ল। এইয়া ঘৰৰ তাৰমানে ঘৰত পাতবিলাক পৰি থাকে, তাৰপিছত টিংবলাক পচি যায়। পাত টোপৰি পৰি তাতে যেন উম, পাহ পচি ফুটি যায়, ত' বৰষুণ পৰিব তাতে, ত' টিংখন নষ্ট কৰি দিয়ে, তাৰপিছতে কাটি দিলে। কাটি দিয়াৰ পিছত আৰু এতিয়া এজোপা আছে কিন্তু হেৰি গছতে কিয় নাজানোঁ কঁঠালটোৰ ভিতৰতে গজালি ওলাই যায়, খাবলছ বেয়া। কেঁচা নহয় পকাই খায় কিন্তু হেৰি হয়। গজালি উম, গজালি ওলাই যায়। কিয় নাজানোঁ গছতে তেনেকুৱা হৈ যায়।
উম, গছতে পৰিণত হৈ যায় চাগে।
উম, খাওঁ হেৰিও নাই কোনোবা লগ-ভাগ হ'লে খাবলে ভাল আৰু অকলে-অকলে কি কঁঠাল খাম।
অহ।
লগো নাই তেনেকে কঁঠাল। হম?
আমাৰ বোলো কঁঠাল কোনো নাখায়। মই সৰুতে খাইছিলো‌‌, সৰুতে খুব ভাল পাইছিলোঁ।
ই সৰুতে এটা-এটা কঁঠাল খাওঁ সৰু-সৰু যে এটা-এটা কঁঠাল খা খাওঁ। এতিয়া আকৌ কঁঠালেই খাবলৈ মন নোযোৱা হ'ল।
উম, নখাও এই কঁঠাল।
অহ।
আগতে সেই কঁঠাল পিঠাও খোৱা যায়, এতিয়া সেই বনাবলৈও কোনো নাই খাবলৈও নাই।
ভাগিলেহে গৰুৱে খায় বা ছাগলীয়ে খায় গুটিখিনিহে মানুহে খোৱা যায়, বাকীখিনি এনেই পেলাই দিওঁ। ভাত কিহিৰে বনালে এতিয়া?
ভাত আৰু আজি মঙলবাৰ যে দালিতে আলু দিছো সেয়া।
উম, মঙলবাৰে নাখায় ন'।
উমহোক নেখাওঁ উম।
উম।
এ এটা দিন হে। আৰু বৃহস্পতিবাৰ দিনটোত, দুটা দিনত আৰু মানে।
উম', উম'।
এই দুটা দিনত আৰু ৰাখোঁ আৰু।
আমাৰ ৰাখাই নহয়, আজি বোলে মায়ে কৈছে আজি কিবা কালি আকৌ মাছ আনিলে ৰাতি।
অ',
আজি কিবা অমাৱস্যা নে কি আছিলে বোলে গমেই নাপালে।
অ',
মাছে যেতিয়া এতিয়া খোৱাই গ'ল আৰু।
অ, আজি অমাৱস্যা নেকি গম নোপাওঁ দেই।
উম, নাই হে। কোৱা শুনিছিলোঁ দেই?
অ, হব পাৰে কাৰণ এয়া কেলেন হেৰিত থাকিব নহয়।
অ, অ,
নেপায়? অমাৱস্যাত মাছ মাংস খালে কিছু আগৰ দিনৰ মানুহে কিন্তু ভাতেই নাখায়।
উম, আগৰ দিনৰ মানুহৰ আৰু কথা কথাই সুকীয়া।
পূৰ্ণিমা, আওখি, অমাৱস্যা,
উম,
তাৰপিছত এইবিলাক বহুত নে খায়। ভীম একাদশী।
আগৰ দিনৰ মানুহে চাগে বহুত নিয়ম নীতি মানে যে সেইটো কাৰ
অ, সেইটো কাৰণে আচলতে কি জানাই সেইটো কাৰণে স্বাস্থ্য পাতিও ভাল আছিল। বেমাৰ আজাৰো তেনেকুৱা নাছিল। হয়নে নহয় চাবাচোন। নিয়ম নীতিত চলিছিল যে, এতিয়া কোনো দেওবাৰ, সোমবাৰ, আমাৰ বৰমা এজনী আছিল, বৃহস্পতিবাৰৰ দিনটোত যে কি আমি আমাৰ সৰুৰ পৰাই আমি, পাই আহিছো একদম এ এটা দিনো মিচ নাযায় বৃহস্পতিবাৰ দিনটোত। না চাউল দিব, না বাহ দিব, না ধান চান একো কোনোবাই ভিখাৰী আহিলেও নিদিয়ে।
অ, মানে বেলেগক নিদিয়ে আৰু।
উমহু,
উম,
একো লক্ষী বস্তু একোৱে নিদিয়ে।
অ, অ,
আমাৰ আকৌ সেইবিলাক চাবলৈ হেৰি নাই, বাৰু ভিখাৰী আহিলে আমাৰ দিয়ে-দিয়ে। আহিছে আৰু দি দিব লাগে।
উম, মনতে নাথাকে আজিকালি কো কেতিয়া কিবাৰ মই আজি আপুনি মংগলবাৰ বুলি কয়ও তে মই ম চা যি যে নহ দ পাহৰিয়েই যাওঁ।
নহয় এয়া, এতিয়া ধৰা স্কুলীয়া দিনত সেইটো এটা ধান্দা থাকে।
উম, উম, অ, স্কুল থাকিলে থাকে বাৰু এতিয়া গৰম বন্ধ হৈছে। সেইটো কাৰণে নাই মনত।
উম,
উ
তমাৰ ল'ৰাটোক সোধে নহয় আজি কি বাৰ কিয়? তাৰ মানে এইৰিদ এয়া ড্ৰেছ তেতিয়া। মানে সেইটো মনত থাকি যায়, স্কুল যেতিয়া যায় তেতিয়া মনত থাকে। আজি সোমবাৰ আজি মোক সুধিছে আজি কিবাৰ? এনে কৈছা মই বোলো কিয় ম কৈছ নহয় স্কুল যোৱা নাই যে পাহৰি গলো কিন্তু স্কুলৰ লগত সেইটো কি কথা আছে।
অ',
মানে দালিতে আলু দিয়া দে মানে গ'ম পাইছে যে। দালিতে আলু দিলো যে কাৰণে মানে সুধিছে আজি কি বাৰ? নাখায় আৰু ইমান টান পায়।
আপোনালোকক হেফালে কৰ্মশালা দিয়া নাই নেকি। গৰম বন্ধ।
নাই, নাই দিয়া নাই গৰম বেছি যে। সেইফালে দিছে নেকি কৰ্মাশালা।
অ', কৰ্মশালা হৈয়ে আছে মাৰফালে। অভিনয় অভিনয় নাচৰ।
অ', আমাৰ বায়েহে দিছে মানে বা লংকাত বিয়া দিছে যে বায়। আকৌ হেৰি বিশাষাৰত পাছ কৰাঁ হেৰিত সত্ৰিয়াত।
অ'।
তাৰপিছত চুমি কলিতা।
অ', অ'। উম দেখা নাই বাৰু দেখিম চাগে কেতিয়াবা।
এ ইয়া এতিয়া তাই মানে হেৰি কৰে ইয়া উম। অ', হেৰি তাৰিশৰ পৰা তেইশ তাৰিখৰ পৰা আছে কি ছাইডৰ আছে তিলা বজাৰ বুলি কয় তাত আছে তিনি সেইদিনীয়া চাৰিদিনীয়া নে তিনদিনীয়া জানোঁ কৰ্মশালা এটা আছে।
ইমান কম দিন দিছে।
উম। তিনদিনীয়াই হ'বলা তিনদিনীয়াই
অ', তাতে হেই সাতদিনীয়া হৈছে সাতদিনীয়া হয় তাৰ পিছত একে শেষৰ দিনাখন কিয় পাতিব চাগে প্ৰগ্ৰাম
ত সেইদিনাখন দিছিলে মেইন লংকাতে দিছিলে তাৰপিছত কিছুমান ল'ৰা ছোৱালীৰ জ্বৰ হল। দুই, দুই তিনটা ল'ৰা ছোৱালী জ্বৰ হ'ল যে তাৰপিছত উৎসৱ বন্ধ কৰি দিলে বন্ধ কৰি দিলে মানে এতিয়া ইটো ল'ৰা ল'ৰা ছোৱালী হয় তাকো সিটো পা হয় সিটো তাৰপিছত গাৰ্জেন খিনি আপত্তি কৰি আপত্তি মানে কৈছে আৰু যে এতি দুদিনমান বন্ধ থাক কওক নেকি গৰমটোও বেছি পৰিছে পানী খাইছে
নাচি কৰি তাই সত্ৰীয়া শিকায়।
গৰমতে থাকিব নোৱাৰে আকৌ নাছিলেতো কেনেকুৱা গৰম লাগে আৰু।
উম, তাৰপিছত বন্ধ দিল
অ', লংকা মই দেখিছিলোঁ ইনষ্টাত দেখিছিলোঁ কিবা লক্ষ্য নে কাম। পুৰৰ কোনোবা আহিছিলে নেকি অ', দাস।
হেৰিৰ হোজাই হয়।
অ'।
ময়ো শিকিছিলোঁ কিন্তু বিষাৰত কমপ্লিট কৰিব নোৱাৰিলোঁ।
অ', সত্ৰীয়া।
আমাৰ তাই বাৰে যেনিবা কমপ্লিট হ'ল আকৌ এতিয়া জাৰ্জ চাৰ্জ কৰে আৰু। ক'ৰবাত প্ৰগেম চগ্ৰেম হ'লে।
স্কুলো খুলি লৈছে ডান্সৰ।
অ', হ'ব হ'ব দিয়ক মই ভাত খাওঁগৈ দেই। অ', উম, উম হ'ব দিয়ক উম।